কি আ হৈছে অঔ হেল্ল' নাই কিবা ইউজাৰ নমটো কিবা হৈ আছে বুলি অন বোৰ্ড বুলি আহিছে
আহ আহ আহ গম পাইছ
কি ইউজাৰ নমটোতো মোৰ ঠিকে আছে নাম্বাৰ এট চব ঠিকে আছে দেখোন
আছে আছে নহয় মোৰ তোমাৰ সেই মোৰ এইটো নাম্বাৰ নাও চাগে কিবা এটা আজি ৰাতিলে ট্ৰাই কৰিছোাৰু হ
ত
মইে কওঁতে তেনেকুৱা হৈছিলে না না অহা নে
লকিব নাই অা কিবা ইউজাৰ অন বোড কৰা হোৱা নাই বুলি দিছে তোমাক যে দি ছ তেনেেকে
অ গম পাইছো গম পাইছো অন ব মোৰ এনে ভইচটো আহি আছে নে ভালকে
এতিয়া আহিছে অথনি প্ৰথম অকণমান খেলি মেলি দিছিলে এতিয়া ঠিকে আহিছে
অ অ অ অ এ হেৰি মোৰ ৰুবুললে এদিন কৰোতে মানে তেনেকে আহিছিলে প্ৰথমতে তাৰপা পাছত ৰাতিলে ক কেলৈ আহে ময়ও বুজি পোৱা নাই বস্তুটো
চুজা নেমটোতো একেই আছে
তাকে মানে ইউজাৰটো কিবা অনবৰ্ড কি জানো
ইউজা অন বোৰ্ড কৰা হয়োৱা নাই বি এ ফ ন বি পৰিবা দিছিল।
উম মাজে মাজে আকৌ বেলেগ কিবা দেখায়
লোকেশচনটো অন কৰি থব লাগে নেকি?
লোকেশচন টো অন কৰি থব লাগে নেকি তুমি অন কৰি থোৱা নাই।
কৰিছো যে এইমাত্ৰ কৰিলো
আটচা তেন্তে বেলেগ কিবাহে হ'ব জানো যি হয় হ'ল আৰু আহিবই চাগে ৰাতি মানলৈ।
তাকে ৰুবলৈ ফোন কৰা নাই নেকি এইখিননে
কৰিছে কৰিছে তাৰ তাৰ আকৌ ভয়ছে ন শুনা হৈ থাকিলো এনেই দুটা মোৰ গুচি গ'ল
অ'তুমি কৰিছিলা নে সি কৰিছিলে
অ মইও কৰিছিলো মোৰ ফালৰ পৰা তাৰ ফালৰ পৰা মোলে নাহে মানে কল পতককে হয়।
আৰু এতিয়া মোৰ ফালৰ পৰা যেনেকে যোৱা নাই
অ 'সেই তেনেকে ত দুটা দুটা দুটা ত চিনিয় গ'ল।
বিপাল হয় নেকি?
হম
বিপদ হ'ল বোলো।
বিপদ হৈ গ'ল ত কেলে নুশুনা হৈছে জানো।
তোমাৰ তাক চাও কেইটা আছে কেটোৰ নাম্বাৰ
মোৰ এইটো তোমাৰ এ-এ এই কলটো সৈতে পোন্ধৰটা টাক্স হব।
মোৰ যে এটাহে হৈ।
এটা হৈছে, এটা হৈছে ভালেই।
এটা আকৌ জিঅ' প্ৰথমটো কৰিছোঁ।
তোমাৰ এটা টাক্স কৰোঁতেই সিমান পালা। ভাবি চোৱা তিনিশ কিমান
তুমি-তুমি ফোন কৰি থকাৰ কাৰণেহে পালো মই।
অহ -হ - হ।
সঁচাকথা। মোৰ লোকে ফোন কৰোতেও মোৰ আপত্তি নাই।
এইটো আৰু। পাতি যাব লাগে আৰু কথা নাই নহয়।
সেইটোৱে মোক এই আন নালাগে। এহেজাৰ মান গোট খালে মোৰ হৈ যাব। মই যে আৰু কৰিম পইচা লাগিব।
অ নহয় মানে এহেজাৰতো মেইন আৰু।
পেইনটো লগাটো মানে, এইটো পিছত উলিয়াই লম নয়নৰ পৰা কৈ পেলাই।
আহ নয়ন হাতত সেইটো থৈয়ে দিছা নেকি? অ'। এই নেক্সট পেমেণ্টলৈকে হৈ যাব চাগে তোমাৰ এহেজাৰ।
এইটো পিছত, তাৰ নহয় পিছত টো কিমানৰ ঠিক হ'বনে নাই বাৰু? এই সলাব পাৰিম নাই পিছত।
কিটো? এই হেৰিটো ইউ পি আইটো?
আহ।
পাৰিব লাগে পাৰিবা চাগে। তাৰ ইউ পি আই দিছিলা নে বেংক একাউণ্ট দিছা তাৰ ভাগৰ?
বেঙ্ক একাউণ্ট দিছে। অ' ইউ -ই -ই ইউ পি আই দিছোঁ ইউ পি আই দিছোঁ। চ'ৰী।
ইউ পি আই, আচ্ছা। তোমাৰ বেঙ্ক একাউন্ট এড কৰি দিবা। বেংক একাউণ্ট এড কৰিব পাৰিবা চাগে।
এ এতি এম হলে ইউ পি আইটো চেঞ্জ কৰি দিম। বেংক একাউণ্টটো পুতুককে মানে এড কৰিবলৈ ভয় খাইছো।
বেংক একাউন্ট অ', ইউ পি আই টোকে চেঞ্জ কৰি দিব পাৰিবা চাগে।
উম উম উম।
কৰিবা
সেইটোকে চেঞ্জ কৰি নিজৰ নামলৈ আনি ল'ম। মানে কেতিয়াবা লা-পইচাটো লাগিলে আকৌ, কি বাকী?
নহয় নহয় কৈ যোৱা।
নহয়, কেতিয়াবা পইচাটো লাগিলে ল'ব লাগিব যে।
পইচাটো লাগিলে সেইটোৱে অ', নিজৰ একাউণ্টটো দি থ'লে ভাল আৰু মানে। চিন্তা নাই মানে, অ'। মোৰ এইটো মোৰ-মোৰ ভাগত নাম্বাৰটোত মোৰোটোত, অ' মোৰ ভাগৰহে আহিছে, মাৰ ভাগৰ নাম্বাৰটোত যে মই এই একাউণ্টটো খুলি থৈছো সেইটো মোৰ ইউ পি আইটো দি থৈছোঁ। আকৌ মানে একেটা ইউ পি আই দুটাত দিব নোৱাৰি, আকৌ মোৰ ভাগৰতো মাত টো দি থৈছো। বেলেগ বেলেগ কে অ', একেটাতে হোৱাহেঁতেন ভাল আছিলে।
সেইতোটো হয় বাৰু, আৰু কিবা এটা ক'বলৈ তাৰ, আৰু কিবা এটা ক'ব লৈছিলা যে।
কি টো, অ' হেৰি, নহয় বাকী কি কৰি আছা? শুই আছা, আচ্ছা, পঢ়া শুনা চলিছে নাই?
তাকে, পঢ়ো আৰু লাহেক
ফোন চোন কৰি লৈ পঢ়াগে, অ', তাকে। মইতো পঢ়া-পঢ়িব লাগিব- লাগিব। মোৰ হে পঢ়া শুনা হোৱা নাই, পঢ়িব লাগিব।
পৰীক্ষা কিমান আৰু।
উম?
পৰীক্ষা হয় নহয়, আৰু।
তাকে, কি পৰীক্ষা দিম নো‌‌ আৰু।
তাকে ঘ
চাকৰি কাৰণেহে কিবা এগজাম দিব লাগিব।
এ ডি আৰ ই-চে দি আৰ ই দিওঁ নেকি মই, নিদিওঁ, এ-নাপাওঁ। পাপাৰ মতে-মোৰ পাপাৰ মতে টো মই বি এছ চি এ পঢ়িব‌ লাগে।
বি এ চি, বি এ চি ডাল কি নো আৰু, কি কৰিবা নো বি এ চি ডাল কৰি।
তাক-তাকেই এনেই নো কে'লে
সেইটোৱেই, অকল গ্ৰেজুৱেচন কৰিছো বুলি ক'বলৈহে।
তাকো-তাকো কাম নাই এইটো ইউনিভাৰচ
কাম নাই নহয়, এনেই।
তাত বোলে ইনেই ইমান টকা দি তাত পঢ়ি থাকিবও নোৱাৰো
উম, সেই অ' তোমাৰ ভইচ টো অলপ ভালকে অহা নাই, স্পীকাৰটো ওচৰত লোৱা।
মই স্পীকাৰ ওচৰতে গাই আছো।
স্পীকাৰ ওচৰতে গৈ আছা নেকি, অকমাণ-অকমান মানে সৰুকে অহা নিচিনা লাগিছিলে সেইকাৰণে।
অ', মই চিঞৰি চিঞৰিয়ে কথা কৈ আছো।
আচ্ছা আচ্ছা, অ'কে।
খালো খালো। গাৰ্লফ্ৰেণ্ড, কি ভইচ-ভইচটো আহা নাই নে কি?
নহয়, ভইচ ভালকে আহি আছে, অকমান সৰুকে আহিছিলে মানে অথনি
এ গৰমত
হয়, হয়,, এ একে একে একে একে পানী হৈ গৈছেগে মোবাই জোনকনত লাগি আছে গালৰ, স্পীকাৰো দিব নোৱাৰি নহয়।
এইটো স্পীকাৰ নাই অ,
উম, সেইটোৱেইটো। সেইকাৰণে বিপদ কাণত লগাই লব লাগে একেবাৰে।
উম, কি কৰছিলা?
এ বাকী ক'বাত ফুৰিবলৈ মেলিবলে নাই যোৱা?
নুগুটালেই।
খানাটো।
অ',
খানাটো অ, তাকে পাহৰিয়ে আছো খানাটো অজয়ক কব লাগিব।
অজয়ক ক'ব লাগিব ওঠৰ তাৰিখে ঊনৈশ তাৰিখে মোৰ পৰীক্ষা।
ওঠৰ ঊনৈশ এ জুলাই ওঠৰ ঊনৈছ। আতছা তাৰ আগত নে পাছত কৰিবলৈ কব লাগিব
পি-পিছতকৈ ভাল হ'ব নি পৰিক্ষা- চৰিক্ষা দি লওঁ। আৰু মানে সোমবাৰ‌ পি-বিশ তাৰিখে কৰি দিলেই হ'ল দেখোন কাৰণ মোৰ ওঠৰ তাৰিখেও হ'ব পাৰে পৰীক্ষা ঊনৈশ তাৰিখেও হ'ব পাৰে।
আচ্ছা আচ্ছা মানে সেই দুটাৰ ভিত
অ', এই দুটাৰ ভিতৰত হ'ব পৰীক্ষা ডেটটো কব খানাটো অজয়ক তাকে
অ, তাকে ক'ব লাগিছিলে।
তাকে
অ', পুৰখিলে নয়ন হেৰি সুসংগুহঁতে লগ ধৰিছে হেৰিয়লে চেচালে লে।
আমাৰ লগৰ সুশংগু।
সুসংগ অ',
অ', অ', সিয়ে আছিল নেকি ডিব্ৰুগড়ত বাৰু?
অ',
অ', সি মেইন নেকি?
উম, অ', মেইন টাইপ এ আৰু।
অ', বাাহ সি কত যাব কোন কোন যাব ন কোন কোন যাব চেচালে?
জানো কোন কোন যাব মোক এই পৰহি মানেই ক'লে তই মুঠতে ওলাবি খেলি মেলি নকৰিবি আকৌ তই যাবই লাগিব সেই বুলি কৈছে জানো।
পইচা পইচা?
ৱান ফিফটি মান নিবলে কিবা ব্ৰইলাৰ চইলাৰ নে কিবা এটা লৈ যাওঁ নেকি?
সিহঁতে চাগে দিবও নহয়।
দিবগে
খাব নহয় বোলো।
তাকেইতো মই কি কৰি থাকিম চাই থাকিম। তাকে কৰিব লাগিব তাকে তাকে কৰিব লাগিব তাকে কৰিব লাগিব অ', এনেও নাই তাৰবাদে। জানো সুসাংকু নয়ন সেই বুলি শুনিছো আৰু কোন কোন যায় গম নাপাও সোধা নাই মানে তাক। নয়ন অ', এইটো নয়ন।
বা এইটো পাৱালা হৈদিনা সি ফেঁচাচচ যাম বুলি কৈ নগলে। সি বোলে চেচা যাব। দে নাপালেগে। ৰুমানকো লগ দিছিলে ৰুমানেও বাদ দিলে পার্থ গুচি গল গম পাই মোক ফোন কৰি কিমান গালি পাৰিছে পার্থ এই।
হয়।
তই কেলে নাহিলি অহ গুচি গ'ল পাৰ্থ ৰাতুল। তাৰপিছত এই পাহাৰ খনৰ লগতে পোৱালিটো হয়। সিটো জানাই নহয় কিমান ওপৰৰ মাল। এতিয়া ফেঁচাচত গৈছিলা নে নাই আমি যে ফেচ। পাছত গৈছিলোঁ তেতিয়া।
ফেচাচত গৈছোঁ গৈছোঁ।। এ নহয় ফেচাচত নহয় নহয় আমাৰ ফেচাচত নহয় জানো।
অ আমি থাকোঁতে ফেচাচত যে।
এই ৰুমানৰ হেৰিয়ত বাৰ্থডে। মই মই যাব নাপালোঁ মই গা নাছিলে আগত।
গান তুমি। গানৰ কাৰণে নিজৰ বন্ধুত্ববোৰত ত্যাগ কৰি দিলা। তাৰ আগৰ ফ্ৰেছাৰ্ছত তুমি এই ৰিকি পিছফালে ঘূৰি ফুৰি।
তাৰ অফেচোজ চাচোন অ সেইটো বেলেগ কথা।
মই সঁচা কওঁ তেতিয়া মই তোমাক চাপৰি বুলিয়ে ভাবিছিলো আকৌ।
তেতিয়ানে এতিয়া নভবা নেকি। এতিয়াও হয়ে দেখোন হয়নে।
এইটোৱে সেইটো ভাল এতিয়া।
এ ভাল নে এতিয়া ভাল নেকি।
এতিয়া চিনি পালোঁ মানু।
সেইটো কথা হা।
চিনি পালোঁ।
এতিয়া চিনি পালা চিনি নাপাওঁতে মানে বেয়া আছিলো।
ৰুমানো এই ৰুমান একেইহে।
মানে।
ৰুমানক মানে বেলেগকে চিনাকি পোৱা। বিষয়টো গম পাইছে চাগে। অ উ বুজি পালা। উম এতিয়া গোটেইকেইটা একেবাৰে।
গেঙে এতিয়া মাধৱদেৱতো।
অ'তো মই নাথাকো নহয়। এই ম‌ই গুছি যাম।
তুমি এক্সামটো দি লোৱা।
উম উম মানুহজনী মোৰ চিনাকি বাৰু তাকে চি। দিয়ে নিদিয়ে বোৰ দিব লাগে হেনো কাগজ চাগজ। উপায় নাই ফিজিক্সতে ল'ব লগা হ'ল লৈ ল'লো আৰু।
অ নাই ল‌ই লোৱা বাৰু একো নাই পাৰিলে মেটছলৈ গুচি আহা মানে চব। আছিলে সেইকাৰণে।
মেটছত গৈ মোৰ আক। আকৌ পঢ়া নহব গম পাইছোঁ নে নাই তোমাৰ তোমালোকৰোও নহব। তুমি কি ভাবিছা তোমালোকৰও নহয় কিন্তু লগটো পাম নহ।
নাই নহয় বাৰু পঢ়াটো নহয় সেইটো একদম ফিক্স ফিক্স মানে হাণ্ড্ৰেত পাৰ্চেণ্ট আৰু।
সুমনে কেমিষ্ট্ৰ্ৰীত লৈছে।
সুমনে কেমেষ্ট্ৰী ল'লে নি।
অ' স্পতত লৈছে।
আচ্ছা আচ্ছা ঐ হ'ব দিয়া হৈ গ'ল হেল্ল' অ অ।
এটো ৰাদিল্লাৰ।
ৰাতিলৈ থৈ দিয়া ৰাতিলৈ আহিব চাগে অ তুমি কৰিবা এইটো নম্বৰত বা ইটো নম্বৰতে কৰিবা অ' যোনটোতে আহে হৈ যাব ঠিক আছে দিয়া
উম উম উম
অ' অ উম